হেল্ল'।
অ', কোৱা হেল্ল' কোৱা এ বঢ়িয়া বঢ়িয়া ক'ত আছা।
মই আছোঁ এই ঘৰ-ঘৰৰ ওচৰতে আছোঁ।
দৌৰিচানে নাই ঐ।
দৈৰিছা মানে নাই এনেই আছোঁ আৰু।
দৌৰা এতিয়া ইণ্টাৰভিউ। শুনিছানে নাই।
গৰম বেছি পৰিছে নহ সেইকাৰণে দৌৰা নাই।
অ', বাকী খবৰ কোৱা?
খবৰ ভালেই আৰু চলি আছোঁ আৰু ভালে ভাল মতে।
অ' হ'ব ঠিক থাক এতিয়া আছোঁ আৰু তোমালোকৰ কৃপাতে।
আছা আৰু নহ।
অ', বাকী ঘৰ-ঘৰৰ ফালে কেনেকুৱা চলি আছে।
ঘৰৰ ফালে ভালেই, বাকী চাহ -তাহ খালা নে নাই?
চাহ খালোঁ, খালা।
চাহ নাই খোৱা মই কফি খালোঁ কফি খালোঁ ব্ৰেড খালোঁ।
অ', দামী দামী মানুহ আৰু কফি খাবা ন?
কফি খাইছো মানে, চাহ নেখাও মানে কফিয়ে খাওঁ ব্লেক কফি।
ত ব্লেক কফি, মিল্ক কফি নোখোৱা নেকি?
মিল্ক কফি নেখাওঁ।
গেছে মাৰে ন?
গেছে মাৰে, গাখীৰ চাহ আৰু মিল্ক কফি এই বিলাক গেছে মাৰে। মানে গাখীৰ য'ত গেছে মাৰে চব
আচ্ছা, আচ্ছা,
আমি খাই খাইছান নাই ব্লেক কফিটো?
ব্লেক কফি খাইছো হে তিতা বহুত।
অ', অ'তিতা টোৱে টো ভাল।
তিতা তোমাৰ এইটো তোমাৰ হেই সেই মাথা চাথা বিষ হৈ থাকিলে খাবলৈ ভাল আৰু
খোৱা টো ভাল হেল্থৰ কাৰণে মানে স্বাস্থ্যৰ কাৰণে ভাল।
স্বাস্থ্যৰ কাৰণে ঠিক ঠাক হ'।
ব
বাকী কুৱাচোন, কিহৰ কাৰণে ফোন মাৰিছিলা?
উম' বাকী, ফোন মাৰিছিলো। এনেই খবৰ খাৰি লওঁ বোলো কত ফুৰিব চুৰিব গৈছা নেকি সধো বোলো,
অ' ব'লা আৰু যা যোৱা যদি ওলোৱা হয় ক'ৰবাত,
নেইট নও ব'লা অ' পাৰি পাৰি যাবলৈ যাবলৈ।
উলিওৱা তোমালোকে।
এই, এদিন কাৰণে মানে পিকনিক নিছিনাকে ন।
অ'
আহ' অ' সেইটো বনভোজফালে গলো হয়। দেৱী সিংৰ ফালে গ'লো হয়।
অ' উওলিওৱা উওলিওৱা সুমন। উম'
আইটেম বিলাক কি কি থাকিব তাই মাংস চাং তুমি খোৱাই চাগে ন, গাহৰি টো খুৱাই।
চৌব খাওঁ মই।
চুপ ক ন
ত 'থাক মই আহি আছো হা।
বাকী কোৱা,
বাকী আইতি ম নে কি কি কি খাম বুলিলোবতিয়া
আইটেম তোমাৰ যি কৰা তোমালোকে মিট বিলাক।
গাহৰি থাকিব। গাহৰি, ব্ৰইলাৰ থাকিব। আৰু উ তালি তালি চিল ন কু ন কিি ন
দালিটো লাগে মাছতটো কৰিব পাৰা যদি,
অ' মাছটো, মাছৰ জোলতো মংস থাকিবই।
মাছটো তোমাৰ সেই পানীত উতলাই খাম।
উম' অ' ভাপত দি পিলাই ন, ভাল প
ক'ত আছা তুমি।
মই এই ওলাইছোঁ। তোমালোকৰ ঘৰলৈ,
অ, দৌৰিব গ ময়ো এই ৰাণিং কৰিবলৈ আহা তোমাৰ দৌৰিবলৈ।
অ' ৰানি য'ৰ নেকি
কৰিবলৈ আহিছিলোঁ তাকে এতিয়া, কি কৰিব আৰু ঘৰত।
কৰা আকৌ'কৰা আকৌ দৌৰিব লাগে। দৌৰিলে ভাল। এতিয়া ইণ্টাৰভিউ লৈকো আহি আছে।
তুমি ইমান দিনৰ পিছতজিোন মাৰিা তোমাল লগ কথাাপাতিৰিম নেকিিয়া কোৱাচোন।
এইটোৱে টো তুমি হেৰি কৰা। দৌৰা দৌৰা পিছত, পাৰ্টিতো কথা পাতিব লাগিব। অলপ মিলাব লাগিব।
মিলোৱা এতিয়া, এতিয়াই কোৱাচোন এতিয়াই কোৱা।
হেৰি সাতশ টকামান পৰিব মানে, এটা পাৰ পাৰ্চনত। আৰু, দেৱী সিং ধাৰলৈকে উম' দেৱী সিং ধাৰলৈকে তোমি গৈছা ন,
অ, আচ্ছা আচ্ছা।
খবৰে নাই। অ, দিব পাৰিব নাই বস্তুটো।
কিমান সাতশ।
উম,
যোৱা তোমালোকেনো কিনো মনত ৰাখিবা আঠশ এটা ল'বা যোৱা।
অ, বা থ দিবা নেকি এশ টকা বেছিকে দিবা।
অ,
হ'ব তেনেহলে।
আৰু স ঘ দিলে আমাৰো ভাল কৰি আছো ন
তাকেই টো অ,
অ, মাংস বেছ বেছিকে দিম দিয়া। বনা বনাাবা তুমি অ বনাাবা তুমি।
হ'ব বাৰু মই বনাম বাৰু দিয়া বনোৱাটোনো কি ডাঙৰ কথা।
অ, এটোয়া বনাই দিবা আৰু তুমি পিছত
হয় হয়।
অ, গাহৰিতো বাৰু মইয়ো বনাম।
অ, বনাবা এতিয়া তুমি এ মিলাই দিলাই বনালে হ'ল আৰু।
অ, হ'ব এই পোৱালি বেছি হ'ব মানে এ কেইটা বাৰটা মান হ'ব পোৱালি।
কিহত যাবা।
কাৰতে যাম বুলি ভাবিছো।
কাৰ মানে অ, তোমাৰ কাৰাঁখন নে কি এনে ভাডাত ল'বা।
অ, মোৰ কাৰখননে লৈ যাম আৰু ভাড়া নালাগে। থকা দাৰও ক'ৰবাত ভাড়া নিওঁ।
তাকেইটো পইচা পইচা কেইটাও বাচিব ন তেতিয়া।
অ, বৈশাগেইটা বাচিব চালাত তালাত লৈ যাম আৰু।
অ, দিয়া উওলওা উওলওা ময়ও যাম এনেও।
কল্ড ড্ৰিংক থাকিব ক'ল্ড ড্ৰিংক থাকিব ব্ৰেড থাকিব ডিম থাকিব।
মোকটেল চোকটেল নাাকে কংটেল মোকটেল
। এইটো অপচনেল আৰু যদি থাকিব লাগে লাগে যদি থাকিব।
অ, দিয়া দিয়া ৰাখিবা কিবা এটা তেনেকুৱা ককটল চকটল
উম, আহিব লাগিব আহিবাগ ঘৰৰ ফালে ভালেই ভালেই। আ
আৰু সেই তোমাৰ যে অ', তুমিতো বঢ়ি আছা ন কিবা
অ', মই পঢ়ি আছো।
কিহত পালাগে এইবাৰ
এবাৰ ফিফ চেম।
বি, এ ফিপচেম
বি এ ফিপচেম তুমি তুমি কি পঢ়ি আছা?
মই তোমাৰ এইবাৰ বি এ পাছ কৰি হৈছে আৰু
অ', হৈছে ন? উম, উ পঢ়া পঢ়া পঢ়িব লাগে ভালকে
তাকেইটো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
লাগি আছোঁ ৰখা এতিয়া চাকৰি এাৰ কাৰণেও লাগি আছোঁ তোমাৰ কি হয় এতিয়া ইণ্টাৰভিউ এটাৰ কাৰণে
অ', তুমি কিবা খাই আছা নেকি বাৰু কিবা খাই থকাৰ নিচিনা লাগিছে
খোৱা নাই বাৰু, ইয়ালৈকে মোৰ বেমাৰ বুজছা নাই
বেমাৰ নেকি?
উম, তাকে তুমি ফোন মাৰিলা আজি বহুত দিনৰ মূৰত হা তুমি আজি ফোন মাৰিলা বোলো ইমান দি মূৰত।
অ', অ, ফোন মাৰিলো আৰু এতিয়া আমাৰ পাৰ্টিটোৰ কথা মানে, খাব খোৱা যোৱাটোৰ কথা।
দিয়া মিলোৱা না তুমি
হেল্ল' সেইটো কলে খোৱাতটো এ চিম্পুল থাকিব গৈ পেলাই আমি গৈ পেলাই আমি খালো
অ',
মান তোমালোকে যদি কিবা বেলেগ বেলেগ কিবা কিৱি যে খাব পৰা হয়তটো কিন্তু পাৰতিত চলে।
অ',
আৰু তাৰাপা হব তুমি কলে মাছ থাকিব। মাংস থাকিব। গাহৰি থাকিব ভাতটো ভাত খাবা নে পোলা খাবা?
পোলাওে ঠিক কৰিবা নাই নাইবা গৰমত ভাতে, ভাতে, ভাতে কৰিবা।
পোলাওটো বাৰু বেয়া নালাগে কিন্তু।
কৰা আৰু তোমালোকৰ, তোমালোকে উলিয়াইছা এতিয়া তোমালোকে যি কৰা কৰা মই খালি যাব যোৱাত যাম আৰু।
অ, তেনে পোলাও থাকিব পোলাও মাংস, গাহৰি মাংস
অ', উম।
খাব থাকিব পাৰো চাবাতো কাৰণ থাকিবই সেই
কিছুমানে অপচনেল বস্তু আছে ন এইবাকৰ কাৰণে এক্স্ৰা পইচ এটা ৰাখি দিবা।
কিহৰ কাৰণে?
এনেকুৱা বস্তু আছে নহয় ধৰি কিবািব খাবলৈ আৰু।
অ', সেইবিলাকৰ কাৰণে।
অ',।
উম হ'ব বাৰু সেইখিনিও থাকিব এইটো নিজৰে এই নিজেই ল'ব আৰু যিবিলাক যোনে খাম সেইটো নিজৰ ওপৰত আৰু এইটো
অ', এইতো মানে পাৰটি পা নাযায় ন?
উম, পাৰ্টি পা নাজাই।
আচ্ছা, আচ্ছা।
পাৰ্টিৰ বা তিমানেই থাকিব মানে আজিকালি মাংসৰ দাম হৈছে ন অক পোলা চল থাকিব অকল যাৰ গাড়ী ভাড়া লাগিব চব মানে মিলাই কৰি সাতশ টকাগে উঠিছে
মই যোৱাত যাম হা ফিক্স কৰিবা মোৰ নামটো।
অ। তোমাৰ, তোমাৰ লগৰ কোনোবা নেকি লগৰ কোনবা যাব নেকি? তোমাৰ লগৰ কোনবা যাব নেকি?
যাব, যাব এটা যাব।
তাকো কৈ দিবা যাই যদি আৰু হ'ব, হ'ব আৰু কোনোবা আছে যদি তাকো কৰি দিবা।
অ', চিঠ হ'ব নহয় ন।
অ', হ'ব, হ'ব তিনিখনমানান যাব গাড়ী আমাৰ।
কি গাড়ী ঠিক কৰিছা?
এইটো এ, টাটা হেৰি কাৰ হেৰি চুইফ্ট।
দেৱী সিং ঘাটো দূৰ হ'ব আমাৰ ইয়াৰ পৰা।
যাবগে সেইখন অ'লটোৱে গুচি যায়গৈ আমাৰ ইয়াৰ পৰা।
অ', তাকে এতিয়া অকমান দিছ চেঞ্চো হয় ন অকমান দৰো হয়।
অ', একোনোই একো নাই স ভাল লাগিব নে কি ট্ৰেভেলাৰ চাবা নেকি।
তে ট্ৰেভেলাৰ খন লৈ' গলে উতপাৎ হবই দেই।
অ', সেইটোৱে কাৰতে হৈ যাব।
মই ভাবিছোঁ তম, তম এখন লৈ যা নেকি।
হ তম তম নিবা উম। অ', তম তম তুমি যাব পাৰিব বাৰ অকলে অকলে আমি কাৰতে যামগে।
অ', ঐ দিয়া ঠিক আছে দিয়া হ'ব দিয় মই অকণমান তাৰমানে দৌৰো হা।
অ', অ', ঠিক আছে তুমি কৰি লওঁৱা মই তোমাৰ নাম তোমাৰ নামটো দি আছো হা।
অ', দিয়া মই অকণমান দেৰি তোমাক ক'ল কৰিম ফোন কৰিম।
অ', অ', ঠিক আছে হাব দিয়া।